হেল্ল' মোৰ মাতটো ফাটি ফাটি আহিছে। এনে আছোঁ তই কি কৰিছ।
এনেই বহি আছোঁ চাহ তাহ খালি। মই বহি আছোঁ।
অ অ খালো তই খালি নে নাই?
খালো বাৰু এতিয়া বহি আছো বাহিৰত
খালো।
আচ্ছা।
তইযে
ইমান গৰম দিছে
অ গৰম দেখি ভাত খোৱা নাই নেকি?
গৰম দিছে। নাই পোৱা এতিয়াই খাম নেকি ভাত ইমান জল্দি
তোমাৰ ভাতে নাই দিয়া যে তো মাই
তাকে তো চাহ খালি
আমাৰ কাৰণে ভাত বানোৱা নাই এতিয়ালৈকে নিদিয়া নিদিয়া নহয় খালি বনোৱা নাই আৰু
তোক এডপট কৰি আনিছে সেইকাৰণে ভাত দিয়া নাই এতিয়ালৈকে তোক।
নাই ভাতে বনোৱা নাই এতিয়ালৈকে ভাত ভাতে বনোৱা নাই আমাৰ।
এনেই এনেই। মাৰ হতে বনাইো খালে তুমি। নিদু বুলি অকলে অকলে মা হত মোৰ ঘৰত নাথাকে নহয়।
অ কত থাকে পিছে?
মোৰ মা হ'ল বেংগলৰ থাকে।
আচ্ছা আৰু ভণ্টি হত কত গ'ল তোৰ।
ভণ্টি টিউচন তোৰ বাই তোৰ বাইৰে ক'ত গল?
বাইৰে চাহ খাই আছে ভিতৰত।
বা দেখিছ অকলে অকলে চাহ খাইছে তোক তোক এডপট কৰি আনিছে। ভনিয়াৰে দছটা বজাৰ পৰা এঘাৰটা বজালৈকে টিউচন কৰে।
অ পিছে বাকী খবৰ ভাল?
ইমান খবৰ খাতি আছো দে ভাল বেয়া মাজতে। তোৰ আছো দে ভাল বেয়া মাজতে তোৰ
বেয়া পইচা পাতি নাই আৰু পইচা পাতি নাই।
আচ্ছা পইচা চইছা ছেক আচ্ছা আচ্ছা। মই শুনি আছো। তই শুনা নাই বুজিছ মই শুনি আছো তই দুবাৰ দুবাৰ কৈ আছ এটা কথাকে।
অ ভদে মইও শুনি আছো আতে দুটা দুটাকে গৈ আছে।
ক আৰু
কত ফুৰিব যোৱা নাই তই।
নাই যোৱা পইচা পাতি নাই আকৌ কত যাওনো তই নিবিচোন।
বল মই নিম বল ফুৰিব যাওঁ মানে অৰুণাচল বল যাও কালি মানে অ
তাত যাবলৈ কিমান পইচা লাগে তই জান।
গাড়ীত চাম গ নিজৰ গাড়ী
উম অ নিজৰ গাড়ী অ'কে যাম দে। অ শুনিছো তই নিয় যদি যাম দে।
অ মোৰ বুলেট এখন আছে নহয়।
অ গম পাইছো।
অ যাওঁ যদি ওলাবি।
অ ওলা যাম অ তই যদি নিয়।
আমাৰ মানে ভিনন্দেও তাতে আছে কালি গৈছে নে। অ
ভিনদেউ
অ আমাৰ ভিনদেউ মানে কালি গৈছে।
অ তেনেহলে তুহঁতৰ ভিনদেউ আমাক ঘূৰাব ন ক'ত ক'ত?
অ
ক হয় উম। ক আৰু
পিছে পঢ়া শুনা কেনেক চলি আছে তোৰ।
পঢ়া শুনা ঠিকঠাক তোৰ।
মোৰো ঠিক ঠাকে চলি আছে বাৰু অ মোৰো ঠিক ঠাক চলি আছে।
অ আচ্ছা।
হেল্ল' হেল্ল'।
ক ক এই নেটৱৰ্কডাল মানে প্ৰব্লেম দি আছে অকমান।
আহ কইতো ফুৰিব যোৱা নাই তই মানে মামা
মামাৰ ঘৰ নাই যোৱা যাম চাগে সাতাইশ তাৰিখ মানে
অ তুন মামাৰ ঘৰ মোকো নিবি ক দেখাই নাই মানে
হ'ব অ হ'ব দে যাম। নিম দা নিম ওলাবি। আমাৰ মামাৰ ঘৰ হেৰিত কয় ঠেলা মাৰা ঠেলা মাৰা।
তোৰ বুলেট তোৰ বুলেটখনতে যাম দে।
অ যাম দে। খালি তেল তেল ভৰোৱা পইচাটো দিলেই হ'ল আৰু
তেল ভৰোৱা পইচাটো দিব। লাগিব ন হ'ব দে দি দিম অ হ'ব দে দি দিম।
অ শুনিছো ঐ।
তেল তেলটোতো ভৰাবই লাগিব তোৰ লাইচেন্ঞ্চ আছে নে নাই।
অ আছে।
হেল্ল' আছে।
আছে।
অ সেইটোয়টো কৈছো আছে নে নাই একে দহ বাৰ দহ
অ পোহনীয়া বস্তু কি কি আছে তহতৰ ঘৰত।
আমাৰ ঘৰত মুৰ্গী আছে। আছে ছাগলী আছে গৰু আছে। মুৰ্গী আছে ছাগলী আছে গৰু আছে তোহতৰ ঘৰত কি কি আছে।
আমাৰ ঘৰত আছে গৰু আছে ছাগলী আছে মুৰ্গী হাঁহ গাহৰি ব্ৰইলাৰ। নিগনি কুকুৰ মেকুৰী ঢেৰ আছে মানে আমাৰ ঘৰত কি লাগিব ক
গাহৰিও পোহ নেকি তন তৰ গাহৰিও পোহ নেকি তন তৰ।
পূহো।
এদিন মোক মাতিবি আকৌ এটা গাহৰি মাৰি পেলাই খাবলৈ।
অ মাতিমদে।
তই নামাতয়ে মাতিম মাতিমকে তই মাতিম ম তিমকে নামাতই অ শুনি আছো।
পাহৰি গৈছো অহা সোমবাৰে আহিবি
অকে মোক এবাৰ ফোন কৰি পেলাই কৈ দিবি।
অঁ না হেৰি হা
ভাত কেতিয়া খাবি?
ভাত খাওঁ আমি দহটা বাৰটামান বজাত খাওঁ আৰু সোনকালে নাখাওঁ ভাত।
দহটা বাজিলেই সি দহটা বাৰটাত খাই ভাত।
কেতিয়াবা দহটাত হয় কেতিয়াবা আমাৰ বাৰটাত হয় মানে।
অ আচ্ছা আচ্ছা কোনোবা আছে নেকি ওচৰত?
এ বুঢ়া মানুহ এটা আহিছে কৰ পৰা আহিছে চিনি তিনি নাপাওঁ ওচৰত আহি হাল্লা কৰি আছে হে-
অ আচ্ছা।
উম
এ লাইভডালো এতিয়াই গুচি গৈছে ইমান গৰমত গৰম দিনতে লাগডাল নাথাকে।
কালি যাবাৰ ৰাতিটো লাইন নাই আমাৰ কি ঘৰৰ বাহ পৰি পুৰা লাইট মানে বাহ পৰি পুৰা লাই তাৰ জ্বলি গৈছ- চকে ৰাতিটো কষ্টত খৈ আছো আমি
অ।
এনেকুৱা কষ্টত আছো নহয়ও কি কৰিবি
লাইটদাল যে গৰম দিনতে আহা যোৱা আহা যোৱা কে থাকিব। ইমান খং উঠি যায় মানে বিল বিল এইখিনে অ আৰু বিল এইফিনে একে হেৰি টকা আহিব একেবাৰে আমি যেন দিন ৰাতি লাইটডাল জ্বলাই থৈ-
অ কে সপাই সপাই আহি বিল।
উম এ স্মাৰ্ট স্মাৰ্ট মিটাৰডাল লগোৱাৰ পৰা নহয় বেছি অহা হৈছে কি?
অ আমাৰো।
উম আমাৰ আমাৰ বিল মানে মাইনাছ লাগি আছে চাৰে তিনিশ।
অ আমাৰ যিহে গৰম আৰু
আমাৰতো এইপিনে ফেনো নচলাও বেছি।
অহ
লাইটটো নজলাওে আমাৰ ঘৰত ৰাতিহে যে অকনমান জ্বলোৱা হয় তাকোয়ে দুঘন্ট মান চাগে হেৰি খোৱা আগত- খোৱাৰ আগত মানে ভাত চাত খাওঁতে জ্বলোৱা হয় আৰু। ত শুতেতো লাইট চাইট চব লাইট বন্ধই থাকে। হল- ত ইমান বিল আহে বাপৰে
কি কবি আৰু
বেয়া মানে বহুত হেৰি লাগি যায় এনেকে ইমান বিল আহিলে মানে। আগতে মানে যেতিয়া আছে কঁঠাল। তহতৰ ঘৰত আছে নাই?
আমাহাৰ নাই। তোহতত মাতিবি চোন।
আহিবি আক
অ পকিলে নাই কঁঠাল?
কঁঠাল পকিলেও খালেও এতিয়া গছত দুটা নে তিনটা লাগি আছে। এবাৰ নাই লাগা আমাৰ বেছি কঁঠাল।
আচ্ছা। এটা থৈ দিবি মোৰ কাৰণে আমি খাব যাম মানে মোৰ লগৰী এজনী যাব।
অ আহিবি আছে।
আৰু তা অ তামোল চামোল আছে নাই?
তামোল চামোল আমাৰ গছ আছে তামোল মানে এতিয়া খাবলে তামোল নোহোৱা হৈ গৈছে গোটেই গাল বেচি দিলে।
অ পুতা তামোল নাই আৰু?
তোড ঘৰত আছে না নাই?
আমাৰ ঘৰত নাই ইমান দুজুপি ইমান আছে আৰু গছ।
অ আছে যদি তামোল দুটামান লৈ আহিবি আকৌ আমাক। উম মই আনিব দিয়া দেখি খতম বুলি কলি তই। দুটা আনিবি এতাৰে কি হব কচোন? আমাৰ ঘৰতে আহিলে একব আহিল। লৈ আহিবি দেই তামোল কেইটামান।
অ।
আনিবি আনিবি। মাতদাৰ প ভাতি আহিছা আকৌ এবাৰ ক বুজি নাপালো অ ক এতিয়া।
অ আমাৰ ঘৰৰ ওচৰত নদী আছে তুহতৰ আছে নে নাই? আমাৰ ঘৰৰ ওচৰত নদী আছে তুহতৰ ঘৰৰ ওচৰত আছে নে নাই? আমাৰ আমাৰ মানে ঘৰৰ পাতৰ ওলাই গলে নদীখন দেখিবিয়ে আৰু। অ আমাৰ ঘৰৰ পৰা ওলাই গলে নদীখন দেখিবি তই। অ আচ্ছা দে হ'ব দে ইমান ন প্ৰ্লেম দিছে মই তোক অকণ পাছত কল কৰিম।
অ দে হ'ব দে।
অ।